হেল্ল অ কি কৈ আছিলো কি কয় আছিলো আমি
কি চিন্ধুৰ কথা
অ সিটো মাই ষ্টিক বুলি কৈছিলো অ ষ্টিক
এ ষ্টিক হলে বেছি ভালো বাৰু বেছি কিছুমান ক্ষেত্ৰত বেয়াও হয় কিন্তু মানুহতো অলপ হৰি নহয় জানো ফটুৱা
অ এক যিমান যিমান অ কি যিমান শাসন কৰি লও এই ৰ যিমান ধাৱন কৰিলে বোলো কি একেই
অ আৰু সি যোনটো জেগাত যিতো ফটুৱা কৰি দিয়ে
থ একে আহে সি তেনেকেই থাকে ৰাতি আজিকালি ৰাতি খেলিব যাওঁ নহয় সিউ যাই খেলিব তাতো গৈ পেলাই তেওঁৱে শুই থাকি
সদি ম কৰে মই মই এদিন মানুহ তালৈ এনেই নাম্বাৰটো দাইল কৰিলো নহ কৈ পেলাই কলো দেই কেৰেম খেলিব আহক আকৌ ম দে কছেনো ম দো ব তেন হেই হেই হেই কিয়তে
কিম
মাউণ্টেইনো হে হেৰিকে কৈছে কি কৈছে এই বহুত বেলা যিটি
যদি প্ৰিয়ংক গৈ প্ৰিয়ংকল গৈয়ে জালে তালে
হ ক ক গাৰ্লফ্ৰেণ্ডক কব ক
কি গালফ্ৰেণ্ড নাই ন ম
চাবিগে নে কি নতুন কলেজত গৈ?
এ, নাচাওঁ এইবিলাক আমনি লাগিল। উম,
মোৰ নাই এইবিলাক দে মই নাচাও, নাচাও মানে হেৰি কি বুলি কয়, কিবা এনেকে থাকিয়ে ভাল লাগে।
এনেই থাকিয়ে ভাল লাগে।
না কোনো টেনচন না কিবা হেৰি অলৈ নাযাবি তলৈ নাযাবি সেইবিলাক আছে। এনে এইবিলাক থাকিলে কাম মোৰ হয়, মোৰ আজিকালি কি জাননে মেছেজ কৰিবই মন নাযায়।
উম, আৰু হেৰি হয় আৰু সন্মানতো যায়য়েই ঘৰৰ পৰা এটা ৰিক্স থাকে। অ', ঘপকে বুলে দেখিলে মেছেজ-চেছেজ সেইবিলাকৰ এটা ৰিক্স, এইবিলাক ৰিক্স লৈ পোৱাতকে নৰ্মেল থকাই ভাল।
উম, কৰোঁ লগত কথা নাই, বতৰা নাই বিন্দাছ সো ব খা।
সেইবিলাক থাকিলে তো এটা টেনচন থাকে ন, পঢ়াও
সেইটো পঢ়া হেৰি হয়।
লাগে, কিন্তু ভাল লাগিলেই বুলি যে হেৰি হ'ব সেইটো কথা নেকি?
এইবিলাক সৰু কথা ইয়াত কিমান, কিমান ধুনীয়া ছোৱালী আছে আৰু ন?
উম, আৰু ছোৱালী গাৰ্লফ্ৰেণ্ড থাকিলে ত এফৰ্ড কৰিব পৰা এই থাকিব লাগে আৰু ক্ষমতাটো, আমাৰটো পইচা নাইটো আমাৰ ইমান এ, কিবা কিবা অলপ কৰি লৈ যা বুলি ক'লেতো লাজেই পাব লাগিব, পইচা নাই বুলি কবি কেনেকে?
অ', মানে অলপ বুজি পোৱা হ'ব লাগে।
বুজি পোৱা কিছুমান থাকে আকৌ বুজি পোৱা। কিছুমান বুজি পোৱা থাকে বাৰু দেই, চাইছো কিছুমান লগৰৰ।
উম,
দম আছে নে?
উম,
হেল্ল'।
উম, গ'ম পাইছো শুনিছো, শুনিছো।
সেইকাৰণে অলপ ভাল হ'ব লাগে আৰু মানে অইন নালাগে এইটোৰ ছোৱালী এজনী লাগে বাৰু কথা পাতিবলৈ, এনে কিবা হেৰি কৰি কৰিব মানে এতিয়াই নালাগে মানে পিছত লাগিব ন? এনে পিছত লাগিলেই হ'ল কৰিছে, জানো পায়, মোৰ খং উঠি যায় এনেকে
কাত কৰি দে আকৌ। কাট কৰি দে আকৌ?
বুজিছ নে ফোন মাৰিছে ফোনতটো বাজি গৈছে নি বাৰু অ', মাথা বেয়া হৈ যায়, এনেকে কিবা কৰি থকা সময়ত যদি ফোনটো কোনোবাই যদি মাৰি থাকে, ব্লক কৰি থৈ দিম মই।
কোন নো?
ভাত, পানী খা ভাত, পানী খালি ন?
তহঁতৰ এইফালে পুখুৰীত সাঁতুৰিছ নে নাই তহঁতি?
এই মোৰ মানে অলপ খজুৱতি হৈ আছে।
উম, ক'ত? ক'ত? কেনেকুৱা মানে এ, ট্ৰিটমেন্ট কৰিছ নে?
ট্ৰিটমেন্ট কৰি আছো বাৰু। ভাল হয় আকৌ হয় ভাল হয়।
এই খোৱা বোৱাটো মেইন গম পাইছ নে? খোৱা বোৱা তুমি মেইন্টেইন কৰিব লাগিব।
ব্ৰইলাৰ মাংসটো খালে বেছি হৈ যায় আৰু।
অ' ব্ৰইলাৰ খাচী এই মই মোৰো মোৰো হৈছিলে হে
মোক খাচী খাব নোৱাৰো নহয়। মোক খাচী খালে অট'মেটিক নিজৰ গাত এলাৰ্জি উঠি বহুত খজুৱতি হয়। মাথা লাকে ধৰে একদম। নোৱাৰো খাজি খাব নোৱাৰো। গাহৰিটো পাওঁ বাৰ গাহৰি মই
অ' কালি আমাৰ ইয়াতো গাহৰি কাটিছিলে। এ, বৰ্তাত হলে নিছিলে খালে মাতিছিলে গ'লো অলপ খাই
এই গাড়ীটো এনেকে বনাব লাগে, প্ৰথম প্ৰথম সিজাব লাগে নহয়। আ-আ অলপ সিজাব লাগে হা সিজোৱাৰ পিছত পানীটো পেলাই ল'ব লাগে। পেলোৱাৰ পিছত তোৰ হেৰি কৰিব লাগে কি কি বুলি কয় এই তাৰপিছত তাৰপিছত তোৰ হেৰি কৰিব লাগে কি বুলি কয় এইটো পুৰিব লাগে।
অ' পুৰি ফুৰি ভাল ভাল লাগে, ড্ৰাই ফ্ৰাই ভাল লাগে তাৰ পাছত
বিয়াৰ পৰা আহিলেগে নে কি? কি খুৱাইছে?
অ' এটা দিয়কচোন মটন এটা। আমাৰ গাঁৱত বিয়া এখন আছে তাকে বিয়াখন খাবলৈ যাওঁ।
তুলনি বিয়া?
তুলনি বিয়া অ'।
ৰুটি দালী খুৱাইছে খাওঁ আহোগে।
অ' ঘৰৰ ওচৰতে নেকি?
উম।
অকলে যাবি নেকি?
অকলে নাযাওঁ। ওচৰৰ লৰা। আমাৰ নদী পাৰ হ'ব লাগিব।
নদী পাৰ হ'ব লাগিব মানে এই স্কুলখনৰ ফালে নি?
অ', অ'।
স্কুলখনৰ পৰা কোন ফালে?
স্কুলখন তই কাক চিনি পাওঁ এইখনত?
হেইখনত আমাৰ লগৰ ছোৱালী জনী আছিলে, জিম-হিমাংচুক চিনি পাওঁ হিমাংচু?
হিমাংচু কোন হিমাংচু?
হিমাংচু যে তাৰ ককাইকৰ এখন ৰঙা মেইট্ৰ' এখন আছে যে।
গ-গম পাইছোঁ গম পাইছোঁ। অ', অ' সিহঁতৰ সেইটো চাইডলৈ যাব যাব নালাগে এইটো চাইডলে আহিব লাগে।
মানে স্কুলখনৰ পৰা লেফট চাইডে যাব লাগিব?
উম, উম।
অ', অ' সেইফালে। তই কি কি হ'ব কিহত অহা যোৱা কৰ?
গাৰিত।
এ-এই কোন-কোনফালেদি যায় মানে, নদী হৈ যায়ে পাৰ হৈ আহে নে?
উম,
অ', হেইকনৰ পৰা কিমান আহে ষ্টুডেণ্ট?
আমাৰ ফা-ফালৰ পৰা যায় ছয় সাতটামান।
ছয় সাতটা মান যায় নেকি?
উম,
লৰা অকল তইয়ে আহ' নেকি?
নাযাওঁ, যায় লৰাও যায়।
কোন নো লৰা? মই চিনি এ নাপাওঁ যে তহতৰ লগৰ কেইটা। অ', দেৱাচিছ মানে আমা-আমাৰ ইয়াৰ দেৱাচিছ?
উম, তাৰপিছত শ্যামল
অ', অ', নহয় মই তহতৰ ঘৰৰ ওচৰ কোনোবা আছে নেকি সুধিছো?
ঘৰৰ ওচৰৰ নাই, তাৰ পিছত এই দাসগাওঁৰ হিমাংচো যে
দাসগাওঁৰ হিমাংচো, চিনি নাপাওঁ। অ', অ', আগতে তহতৰ অ, জঝৰ্ণা হতো যায় নেকি তহতৰ গাড়ীত?
ঝৰ্ণা হত আগতে গৈছিলে, এতিয় নাযায়।
এতিয়া কি বেলেগত, বাইকত যায় নেকি? বেলেগ গাড়ীত যাই নেকি? হেল্ল'! হেল্ল' হেল্ল'! হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'